হেল্ল'।
অ', শুনিছানে?
অ'। অই কি কৰি আছ? অ', ঘৰতেই আছোঁ, তই?
খবৰ খাতি ভাল?
অ', ভালেই ভালেই, ভাল তোৰ?
এই, অ', মোৰ ভালেই, এই কথা এটা কাৰণে ফোন কৰিলো, মই দোকান এখন খুলিছো নহয়, দোকানখন কাইলৈ অপ অ', কাইলৈ অপেনিং আছে, সেইকাৰণে বোলে, অ'
অ' ক'ত উ, টাউনতে খুলিছ?
অ' টাউনতে। আহিলে ভাল পাম আৰু, অকনমান মানে লাগি ভাগি দিব হি লাগিব‌, মোৰ মানে কোনো নাই জানয়ে নহয়, হয়।
অ' হয় দে, অকলশৰীয়া হ'লে অকণমান দিগদাৰ হয়ে।
উম, সেইকাৰণে। অকমান লাগি দিব লাগিব। অলপ দোকানতে কাপোৰ অলপ লাগিছিল, সৰু ল'ৰা ছোৱালী বা গোটেই লেডিজ চাই গোটেইখিন বাৰু।
অ'।
তাৰপিছত আৰু লগতে কচমেটিক অকনো।
অ', অ', অ'।
এ, হেইটো কাৰণে আৰু, অলপ মানুহো হ'ব অকমান। লাগি ভাগি দিলে ভাল লাগিব।
আৰে কি কি ৰাখিছ দোকানত এনেই?
আহ, কাপোৰ মানে সৰু ল'ৰা ছোৱালী কাপোৰ আকৌ গামোচা অলপ ৰাখিছোঁ। তাৰপিছত আকৌ নাইটি, অ' নাইটি, চাদৰ মেখেলা।
অ', অ'।
লেডিজ আইটেম গোটেইখিনি আৰু।
অ' গোটেই খিনি আছে ন' ভালেই হৈছে দে ন' এনেই ঘৰত থাকাতকে কিবা এটা ব্যৱসায় কৰি তেনেকে কিবা এটা হাতলে আহি থাকিব, খৰচো ন' আজিকালি ইমান খৰচ চৰচ হৈ থাকে মানুহৰ। কৰিব, সময় উলিয়াই কৰিব পাৰিলে ভাল।
অ' তাকে। সেয়ে ভাবিলোঁ আৰু কিবা এটা কৰি ব্যস্ত হৈ থাকোঁ। লৰা ছোৱালীৰ লগত লাগি লাগি ভাগি আকৌ এতিয়া যিখিনি সময় পাওঁ অকনমান ব্যস্ত থাকিলে মন ভাল লাগিব হয় ন
ভাল লাগে, ভাল লাগে আকৌ অ'। এইটো লোক কচমেটিক মানে গোটেই কচমেটিকৰ গোটেই বস্তুবোৰ ৰাখিছ নেকি?
অ' কচমেটিকৰ গোটেইখিনি আৰু কাপোৰ লেডিজ আইটেম গোটেইখিনি আৰু। কম কমকে হ'লেও মানে গোটেইখিনি পোৱা যাব আৰু।
অ', অ' বাৰু ঠিকে আছে দে, ভালেই লাগিছে শুনি পেলাই ন'। অ' মই আকৌ এই ব্ৰইলাৰ অলপ আনিছোঁ নহয়।
অ'।
এই ব্ৰইলাৰখিনি মানে হেৰি সেই ভেকচিন দিব হৈছে নহয়, এতিয়া ভেকচিন চেকচিন দি পেলাই সোনকালে যদি পাৰোঁ বাৰু তেনেকে যাম আৰু।
অ', অ'।
সোনকালে উলিয়াই দিলেহে আকৌ সিফালে
অ' সোনকাল বুলি কিনো আৰু, আহিবই লাগিব আৰু অলপ সোনকালে তেওঁ চেষ্টা কৰিব
অ'। আ, মই চেষ্টা কৰি চাম বাৰু। বাকী ইহঁতৰ পঢ়া শুনা ঠিকে চলি আছে?
পঢ়া শুনা চলি আছে আৰু, সৰু জনী পৰীক্ষা আহিছে কালিৰ পৰা।
সিহঁতৰ কালিৰ পৰা হৈছে ন' ডাঙৰজনী?
ডাঙৰজনী হ'ব, ষোল্ল তাৰিখৰ পৰা পৰীক্ষা।
অ', অ'। উম, উম, গৰম বন্ধত ক'বাত ফুৰিব যাম বুলি ভাবিছ নে এনে কিবা?
এতিয়ালৈ ভবা নাই বাৰু। কথা আছে ন, সেইটোৱে কবাতটো যোৱা হব বাৰু। কত যাওঁ এতিয়া ঠিকান নাই আৰু। নাই ইহঁতৰ পৰীক্ষা যে। অ', পৰীক্ষাটো শেষ হওক তাৰ পিছত ভাবিম আৰু।
অ', অ'। ক'ত যাওঁ নহ'লে ওলা ক'ত ওলা, এফালে ক'বাত যাম আৰু দে ওলাবি।
অ', হ'ব দেচোন বাৰু অ', অ'।
অ'।
অ', উৰিষ্যাপা আহিম গৈ দে, জগন্নাথ পা। অ'।
অ', পায়েই ন, নহয় আমি এতিয়া স্কুল চিস্কুল বন্ধ হ'লে তেনেকৈহে যাব পৰা যায় আৰু পিছত স্কুল খুলিলে ল'ৰা ছোৱালী ভেজাল থাকিলে, এইবাৰ বহুত ভেজাল আহি যায় ন। সেইটো কাৰণে পাৰা নাযায়।
উম।
গতিকে ধৰ স্কুল চিস্কুল বন্ধ হলে সেইকেইটা দিনতে অ', ওলাই কৰি যাবলৈও মন যায় ল'ৰা ছোৱালীও ভাল পাই দেচোন, অকন ওলাই গলে ফুৰিবলৈ গ'লে ন। কিমাননো সিহঁতে গোটেই বছৰতো ঘৰতে
সোমাই থাকে সেইকাৰণে অ', অ'।
মানে আৰু। গলে ভাল লাগিব।
সেইকাৰণে অ',
উৰিষ্যা-উৰিষ্যাত কি জগনাথ মন্দিৰ?
অ', জগতনাথ চাম আৰু উৰিচাত। বহুত দিনৰ পৰা ভাবি আছিলো চাম চামকে আৰু এবাৰ বোলো যাওঁৱেই নেকি।
অ', অ'।
যাম দে এবাৰ ওলাই, অ'।
অ', অ', ঠিক আছে। হেৰি পিছৰ ফাললৈ যাওঁ নেকি অকণমান নে আগৰ ফালতে যাবি?
চাই লওঁ সেইটো মিলাই লব লাগিব। সেইটো অল মিলাই ল'ব
অ', তাৰমানে আগৰ ফাললেও একেবাৰে আগৰ ফাললৈ হ'লেও অকণ অসুবিধা হয় মোৰ, পিছৰ ফাললৈ হলেও অকমান মানে ভাল হ'ব আৰু।
অ', তে পিছ একে লাষ্ট উইকলে নাথাক
অ', একে লাষ্টলৈকো নাথাকো। একে লাষ্ট থাকিলে আকৌ মোৰ অসুবিধা হব। মাজৰ-মাজৰ খিনিতে আৰু তেনেকে। ন?
তেনেকে যাম
অ', ফেমিলি ফেমিলিও তেনে, আমি ফেমিলি হৈ হৈ যাম দে তেনেকে গ'লে ভাল লাগিব ন।
অ', তেনেকে যাম অ', কতনো অকলে অকলে যাব পাৰিম ন। ফেমিলি ঘৰত গ'লে যাব ভাল লাগিব।
ঘৰৰ মানুহকেইটা তেনেকে তেনেকে যাম আও ফুৰিবলৈ যাওঁতেও তেনেকে সাগৰ আছে বোলে তাত গোটেই সোপাই একেলগে গা ধুবলে যাম কিমান ভাল লাগিব ন।
অ সেইটোয়ে সাগৰ চাগৰ আছে ল'ৰা-ছোৱালী বহুত ভাল পাব।
ল'ৰা-ছোৱালীয়ে বেছি ভাল পাব গা চা ধুবলে এতিয়া ক এতিয়া গৰম দিন।
গৰম দিন আৰু গা চা ধুবলৈ ভাল পাব সিহঁতে। বিশেষকে গৰমত পানী খিনিয়ে
অকল জগন্নাথে চাবি নে আৰু বেলেগ কিবা চাবি?
চাও চব খুৱাই যে আও যদি কিবা এনেকে চোৱা জেগা আছে তেনেকে মিলাই কৰি যাম আৰ।
তেনেকে ন অ নহ যাম যেতিয়া মানে গোটেই বস্ত স্তুখিনি তেনেকে চাই আহিব পালে ভাল লাগিব হয়।
সেইটোৱে যি যি আছে চাই চিতি আহিম আও আকৌ
অ।
সেটোৱে তেনেকে যাম।
উম, মই ঘৰত কথাটো আলোচনা কৰিম নহলে বুজিছ। একেলগে গলে ভালো লাগ গিব ন আৰু হেৰি বাহিৰৰ ঠাই হয়নে। অ লগ ভাগ এটা হলে ভালো লাগিব।
ভালো লাগিব অকলে যোৱাকে লগ ভাগ হৈ
লগ ভাগ হৈ গ'লে বেছি ভাল আৰু আমি তাতে তেনেকে বাহিৰলৈ তেনেকে গৈ কৰি নাথাকা যে হয় আমা তেনেকুৱা অভ্যাস নাই তেনেকে উ মতা মানুহ দুটামান হ'লে ভাল লাগে ধৰ হয়নে?
সেটোৱে অ।
অ নাই সেইটোৱে ঠিকে আছে, সেটোত ভালে হৈছে।
অ সেটোয়ে ভাল। টোৱে আলোচনা কৰি ল'ব লাগিব।
অ ভালকে আলোচনা কৰি লম, তাছত হেৰি তালে ত যামে। তাৰ পিছত আকৌ তালে ধৰ কেদিন যাম। কেনেকে এ ট্ৰেইনত যোৱা হ'ব নে কিহত যোৱা হ'ব সেইটোতো ক'ব লাগিব।
টেল ট্ৰেইনতে যাম নেকি। ট্ৰেইনত গ'লে তেনেকে এচি দপাত চে কৰিম খৰচটো কমিব। খৰচটো কম মিব বাও তেতিয়া হেৰি
আৰু এটা ডবাতে গোটেইখিনি মানুহ যাব পৰা সুবিধা কৰি পেলাই তেনেকে যাম।
উম উম তেনেকেই যাব লাগিব ভাল লাগিব।
অ ভাল লাগিব তেনেকে গোটেইখিনি মানুহ একেলগে গ'লে মানে ট্ৰেইনত হে আজিকালি চৌ ডকাইত হৈ থাকে যে ন। এটা শাৰা শাৰ পাই থাকিলে এটা শুবৰ পৰা যাব তেনেকে। অ একেলগে গ'লে টিকেটটো কাটোতে একেলগে কাটি ল'ম আও। গোটেইকেইটা চিট একেলগে কৰি পেলাই নহয় জানো।
একেলগে কৰি পেলাই অ তেনেকেই কৰিব লাগিব।
অ কথাটো তেনেকেই পাতিব লাগিব সোনকালে পাতি পেলাইহে সেই কৰিব লাগিব কাৰণ হেৰি যে দেৰি হয় গৈ থাকিলে আক টিকেট অ জুনৰ আজিতো ন তাৰিখ হ'লেই ন।
ন তাৰিখ হ'লেই।
অঁ সেইটো কাৰণে যদি মানে হেৰি হয়-
উমঁ!
তেনেকেই যাম দে আও টিকেটটো সোনকালে কাটিলেহে - একেলগে ছিট পাম নহ'লে আকৌ মূৰামূৰি সময়ত গৈ টিকেট কাটিলৈকে ছিট- টো একেলগে নেপাম।
সেইটোৱে। তই ভাইটিৰ লগত আলোচনা কৰ মই বাবুৰ লগত আলোচনা কৰি উমঁ। ময়ো বাবুৰ লগত আলোচনা কৰোঁ।
অঁ বাব বাবুৰ লগত আলোচনা কৰি পেলাই তই মোক জনাবি মইও আমাৰ- ইহঁতৰ লগত আলোচনা কৰি পেলাই কথাটো-
উমঁ উমঁ!
ফাইনেল কৰো ফুৰি আহিবলৈতো মন যায় মোৰতো ফুৰিবলৈ মন জুলাই আহি পাইছেহি যেতিয়া- ক'ত যাওঁ ক'ত যাওঁ লাগিয়ে আছে।
লাগিয়ে আছে সেইটোৱে ল'ৰা ছোৱালীৰ বন্ধও হ'ব যেতিয়া চবৰেতো একেই।
আমাৰ এই সুধিয়ে আছে হেৰি কেতিয়া যাবা কেতিয়া যাবা। মই বোলো যাম কৰ'বাত যাম আৰু ৰ ফুৰিবলে।
উমঁ উমঁ!
তাৰপিছতে। এতিয়া ধৰ বন্ধও পাম যেতিয়া। সুবিধা হ'ব ন আৰু একেলগে- যাম যাম বুলি বহুত দিনৰ পৰা ভাবিয়ে আছিলো-
ইহত দুজনীও কথা পাতিছিল নেকি?
অঁ সিহতো পাতিছে ন।
আম উমঁ সিহঁতে বহুত ভাল পায় ন একেলগে কৰ'বাত যোৱা বুলি ক'লে।
অঁ একেলগে কৰবাত ফুৰিবলৈ যাবলৈ সেইটো হয় আকৌ আমাৰনো কি আ ল'ৰা ছোৱালীয়ে ভাল। পোৱাটোৱে লাগে ন।
উমঁ।
অঁ। তাকে আমি ডাঙৰ মানুহ আমি কিবা এটা মন সামৰিব পাৰিলেও এতিয়া সিহঁতে সৰু হৈ আছে নহয়। সিহঁতৰ মনটো বান্ধিব পৰা হোৱা নাই।
উমঁ উমঁ সেইটোৱে উমঁ।
হয়ঁ হয়ঁ উৰিষ্যা অকল- অকল উৰিষ্যা বুলি নহয় আৰু ওচৰে পাজৰে যি যত আছে গোটেইখিনি চাই আহিম আৰু ন। মানে হাতত দহটা মান দিন আহা যোৱা কৰোতেতো ধৰক- ধৰ তোৰ লাগিবই নহয় চা আ- ছদিনমান গুচি যাবগৈ নহয় ছদিনমান লাগিব যাওঁতে আহোতে।
উমঁ দহ দিন মানৰ প্ৰগ্ৰাম উলিয়াই দে যাব লাগিব।
দহ দিন মানৰ প্ৰগ্ৰাম উলিয়াব লাগিব তেতিয়াহে আমি মানে তাতো আৰু ইফালে সিফালে চাওঁ বুলি- গৈ চাই কৰি আহিব পাৰিম ন অঁ। সেইটো ভালে হ'ব। ভালেই হ'ল বাৰু এতিয়া দোকানত কাইলে যে হেৰি হ'ব এই- এ কিবা নিয়ম চিয়ম হবনে?
অঁ বাবুনে এজন মাতিছো অকনমান পূজা কৰিব আৰু গণেশ পূজা অকনমান। বাকী এনেকুৱা নহয় আৰু মানুহ মাতিছোঁ আও পূজাকণে মেইন। উমঁ সেয়ে গণেশ পূজা কনে কৰিম আৰু বাপোন ঠিক কৰিলোঁ। আহিব সোনকালে আহিব আঠটা মান বজাতে পাবহি বুলি কৈছে, সেইকাৰণে কৈছো অকণমান সোনকালে আহিবি।
বাৰু মই চেষ্টা কৰি চাম বাৰু হা। হেৰি সোনকালে যাব পাৰিলে মই সোনকালে যাম বাৰু হা? বাৰু হ'ব-হ'ব-হ'ব দিয়া অ হ'ব দে।